হেল্ল'
তহঁতি ক'ত আছ, অ হেল্ল' শুনি পাইছ
অ শুনি আছোঁ
অ কি কৰি আছ?
আছো ৰবা এনেই আছো
অ ঠিক আছে ভালে তাৰপিছত ভাত খালে
খালো খালো তুমি
অ মই খোৱা মানে বনাই ৰাখিছো খোৱা নাই মানে খাম আৰু
অ অ ভালে কৰিলা
অ খবৰ কেনেকুৱা তোমাৰ এতিয়া, খবৰ বাতি
ভাল ভালে আছো ভালে আছো
অ আৰু অ কি অ কত বাৰীত ঘূৰিব যাবি নেকি আজিৰ দিনত
আজি এই নাযাব বুলি ভাবিছো আৰু এনে ইচ্ছা নাই যাবৰ কাৰণে ওলোৱা আজি অলপ শিক্ষা শিক্ষাৰ ওপৰত শিক্ষাৰ ওপৰত কথা পাতো বুলি ভাবিছিলো
শিক্ষাৰ ওপৰত মানে এটো মানে পঢ়া শুনা ওপৰত ন মানে
অ পঢ়া শুনাৰ ওপৰত
তুমি মানে তুমি কি পঢ়ি আছা এতিয়া
মইতো এতিয়া ধৰা মই হাই ছেকেণ্ডাৰী মানে উচ্চতৰ মাধ্যমিক পৰী ক্ষা পাছ কৰিলোঁ এতিয়া
অ মানে এতিয়া কলেজ খিনি যাব তুমি এতিয়া
হয় হয় হয় হয়
অ কি কি লৈছে তুমি কি লোৱা
মই মানে মোৰ কলা বি কলা শাখা
অ মানে কি মানে কিবা ললা তুমি কি কৌচ লৈছা বি এ বি কম
মই এতিয়া মানে এতিয়া মই হেৰি ললো বিএ ললো বিএ
অ মেজৰ কি লৈছা
মেজৰ মোৰ হ'ল পলিটিকেল চাইন্স ৰাজনীতি বিজ্ঞান বিভাগ
অ অ ৰাজনীতি বিজ্ঞান পলিটিকেল চাইন্স কেতিয়াৰ পৰা খুলিছে কলেজখন
কলেজ মানে আগষ্টৰ পৰা এক তাৰিখৰ পৰা কলেজ খুলিব আৰু তোমাৰ
ফাইভ চেমিষ্টাৰত সোমাইছো মানে বা অ এতিয়া চিনিয়া একেলগে খুলিব মোৰ আহা মাহত খুলিব মানে মাহত এটা গৰম বন্ধ দিছ
হয়
সেইটো মানে অ মানে এতিয়া তো তোমাৰ নতুন এডমিচন তুমি লগৰ বিলাকো তোমাৰ লগতে চাগে তোমালোকৰ কলেজ খনতে
অ হয় লগৰ বিলাকো আছে লগৰ বিলাকো আছে বহুত লগৰ বিলাকো আছে
ইটো মানে নতুন কলেজ খন গলে মানে লগৰবিলাক থাকিলে ভাল লাগি যায় আৰু কিবা কথা পাতিব কাৰণে মানুহ থাকে না সেইটো মানে মানে তুমি নতুন নতুন থাকিলেতো মানে নতুন চবে নতুন নতুন থাকে কাৰ কথা পাতিম কোনি কেনেকা হয় তুমি নাজানাই কোনে কেনেকা হয় মানে তুমি কথা পাতিলোৱা লাষ্টত চালেটো বিয়া হয়েটো গম নাপায় ন তুমি এতিয়া আৰু কথাবিলাক
হয় হয় হয় কথাটো হয় তুমি দেই ঠিক কথা কৈছা তুমি ঠিক কথা কৈছা পঢ়া শুনাত অ পঢ়ি পঢ়িবই লাগে আজিকালি দিনত
অ লাষ্টত কোনো কোনো লগৰ থাকে যেনেকা কয় পঢ়ি কেনে লাভ নাই চৰ বাহিৰত ঘূৰিব যাম কিবা কৰিব যাম এনেকা থাকে এ লগৰ বিলাকৰ অলপমান নিজৰ বাচি বাচি থাকিব লাগে মানে যেনেকা যিজন পঢ়া শুনাত অলপ মদত কৰি দিয়া সহায় কৰি দিয়া দুজনী একেলগে পঢ়িল দুজনী একেলগে এক্সাম দিলে দুজনে ভাল নাম্বাৰৰ পাচ কৰি পেলাই কাম পালে এনেকা থাকিব লাগে লগৰবিলাকৰ এনেকা
ঠিকে কৈছা এইটো কাৰণ ভাল বন্ধুৱে যেনে তোমাৰ সকলো ক্ষে ত্ৰত দেখিছো মানে আগুৱাই আগুৱাই লৈ যাব পাৰে
অ সেইটো মানে তুমি এনেকা থাকে না মানে তোমাৰ বন্ধু বিলাক ভাল থাকিলে তোমাৰ পঢ়া শুনাতো ভাল হয় মানে তোমাৰ তোকেতো এতিয়া বিয়াত পঢ়ি থাকিলে তোমাক ক'বা এই পঢ়িলে লাভ নাই চব বাৰে পুখুৰী তেতিয়া তোমাক বৰষুণ গলে এনে ভাৰত গুচি লেকিন তোমাৰ বন্ধু থাকিলে তেনে ধৰা এ ভাৰত যাব নালাগে দে আমি একেলগে পঢ়ি লম একেলগে ভাৰত যাম শেষ হোৱাৰ পিছত কলেজত যেতিয়া তুমি ভাল বন্ধু থাকিলে তোমাৰ পঢ়া শুনাতো সহায় হয় আৰু মানে কিবা তুমি এইজনেক কলেজ ছুটি লবা যাবা পাৰা নাই তুমি এইজনে পাৰা নাই যেনেকা ভাবি লোৱা তুমি কিবা গ গ গ গা বেয়া ভাল লগা নাই সেইকাৰনে তুমি কোৱা নাই যোৱা নাই যিটো তুমি এন্তৰ লগতে যাব পাৰা মানে মানে এন্তৰ পৰা খুজিব পাৰা কি লিখাইছে আজি কলেজত মোক দিয়াচোন এনেকোৱাকে খুজিব পাৰা তুমি তাৰপিছত ঘৰতে বহি পেলাই পঢ়িব পাৰা তুমি
হয় হয় হয় ঠিক কথাই কৈছা তুমি যোনটো কথা কৈছা ঠিক কথাই কৈছা কাৰণ বন্ধু এজনেও ভাল বন্ধু এজন নিজৰ জীৱনত যদি তুমি ভৱিষ্যতে কিবা হ'ব খুজা ত বহুতখিনি সহায় কৰে
তেও হোৱা নাই তোমাৰ পঢ়া শুনাতো সহায় কৰা আছে তোমাৰ আগতো সহায় কৰা আছে আৰু তোমাৰ যেনেকা মানে প পলিটিকেল চাইন্স নিচিনা তুমি কি পলিটিকেল চাইন্স মানে ত কিবা আছে নেকি তোমাৰ মানে পঢ়াৰ মন আছে মানে
মানে মোৰ আগৰ পৰাই ইচ্ছা আছিল আৰু ধৰা ৰাজনীতি বিজ্ঞানটো পঢ়িবৰ কাৰণে ধৰা মানে সেইটো মানে সেইটো চাবজেক্টত অলপ বেছিকে অধ্যয়ন কৰিব কাৰণে ইচ্ছা আছিল।
অ অ তোমাৰ অ মানে ৰাজনীতিৰ বিজ্ঞানৰ সূচি মানে যেনেকা তুমি এ কৰা পঢ়াখন খতম হোৱাৰ পিছত কি বনাব খুজিছা মানে তুমি হেল্ল' হেল্ল' হেল্ল' হেল্ল নিমিত্ত অ কোৱা সুধি চাবানে তমি যে এই তুমি যেনেকা বেচেলাৰো তুমি এতিয়া ৰাজনীতি বিজ্ঞান ললে তুমি আহ যেনে আগত যাবলে কি কৰিব খুজিছা মানে ডিগ্ৰী আ ডিগ্ৰী খতম হোৱাৰ পিছত
মই ভাবিছো মানে প্ৰতিযোগিতামূলক পৰীক্ষা সমূহ দি দি থাকিম বুলি ভা ভাবি আছো আৰু
অ কিহৰ পৰীক্ষা
প্ৰতিযোগিতামূলক পৰীক্ষা প্ৰতিযোগিতা
অ পৰীক্ষা প্ৰতিযোগিতা বিলাক উম মানে
অ ফিগাৰতো আছে তুমি
অ মোৰ মানে এটা মোৰ যেনেকা এটা মই এটা মানে বিকম লৈছো মানে ত মানে বিকম লোৱাৰ পছত মানে চাম আৰু মানে অলপ কম্পিউটাৰ লোৱাৰো মানে অলপ ইচ্ছা আছে তোমাৰ মানে বিকম আৰু বিচিঅটোত আছো মানে দুটা কৰি আছো মই মানে একেলগে কৰি থকা মানে দুটা একেলগে শেষ কৰি থব মোৰ তিনি বছৰ পিছত ত মানে এনেহলেতো বিকম চাৰি বছৰো থাকে লেকিন মই মানে তিন বছৰৰ কৰিম বুলি ভাবিছো মানে তেতিয়া মই বি চি এৰ লগত একেলগে শিকাই যাব ন তোমাৰ অলপ কম্পিউটাৰতে অলপমান কিবা আছে ত মে মই ভাবিছোঁ কম্পিউাৰ লাইনতো যাম নে কেনে ভালছো মই তোৰ যে আজিকালি কম্পিউটাৰ বিলাকে চব জেগা ল আহি আছে যেনেকা তুমি চোৱা। কম্পিউটাৰ নহ'লে একো নহয়ে মানে তোমাৰ বেংকৰ পৰা লৈ পেলাই তুমি অফিচলৈকে চোৱা। চব জাগাত কম্পিউটাৰ লাগা হয়। কম্পিউটাৰ লাইন পেলাই যামি কেনেকে ভাবি আছো মানোৰাত চাইবাৰ চিকিউৰিটি থাকে। টা এ থাকে কি কি থাকে না মানে মই এইটো লাইন ফালে যাম বুলি ভাবি আছো আৰু
হয় ময়ো মানে সেইটো এনেকৈ যাম বুলি ভাবি আছো অ, অ সুযোগো সুযোগো পোৱা নাই।
উম উম ভালহৈছে।
ভাত ভাত পানী খাল নাই।
ভাত পানী মানে খোৱা নাই মানে মানে বনোৱা আছে মাংস ভাত বনাইছো। মানে অমান অ খাম আৰু খা মন যোৱা নাছিল বনাই ৰখা আছে অলপ পিছত খাম আৰু মানে গৰম কৰিপেলাই।
হয় হয়।
আৰু তুমি চানা কি এডমিশ্যন। অ যেনে এডমিশ্যন খন মানে ঘৰৰ ওচৰতে লৈছে নে বাহিৰলৈ যাব মানে।
মানে ঘৰৰ ওচৰতে।
অ ভালেইছিল মানে পৱাৰ লগত থাকিব পাৰে মই অলমান, বাৰা থাকে অল ন মান ত মান একবালা থাকিলে মানে। ভাত চাত চব নিজে বনোৱা যায়টো মানে সময়ে যাব চব বস্তু তে,
অ মই মানে, চৰতে মানে ললো আৰু মানে খুব সুবিধাও হয়।
অ এইটো সুবিধা হৈ যায় মানে আৰু আহ তুমি খালি ঘৰত আহি পেলাই ভাত খোৱা পঢ়া শুনা কৰা। আত ঘূৰিব মন নে ঘূৰা নে কাৰণ মানে, বাহত থাককা অকাল থাককা হলে মান তোমাৰ চবখনণ নিজে কৰা য ন মানে ভাত বনোৱা। কাপোৰ কাপোৰ ধোৱা ঘৰ মোচা। শুনোৱা বাচন ধোৱা সব নিজে কৰা যায়। মান সুবিধা হয় আমতিয় আৰু
হয় হয়।
তাটো মানে এটা, খুব সুবিধা হৈ যায় মানে এইটো এইকাৰণে মানে এইটো অলপমান বাহিৰত থাকিলেটো। হৈ যায় আৰু কিব অসুবিধা আছে অসুবিধা,
ঠিক কথাই কৈছা তুমি।
আৰু গোটেইখিনি যদি ক'ব লগা যায় শিক্ষাৰ, শিক্ষাৰ মানে যদি শিক্ষাতো লাগে আজিকালি পোহৰ শিক্ষাই পোহৰৰ দিয়া বহুত খিনিয়ে।
আমি আহক আ আ আ, আমাৰ আহিছে নহয়।
অ শুনি আছো, তোমাৰ আৱাজটো অহা নাই ভালকে।